ফাকোৱা
উম কি কৰিছা?
মই আছো ৰবা এছাইনমেণ্ট বনাই আছো কলেজৰ পৰা দিছে তাকে মবাইলত ত কৰি আছিলো।
অ আত্চ্ছা দেউতা তাকে হোম
তাকে মোবাইলত ফাৰ্ষ্ট লিখিলো লিখি কাৰণে আৰু ফট- মাৰি মাৰি পিডি এফ বনাই কাৰণে আৰু গুগলত যাই কাৰণে এনেকে মেমক দি আছো।
অ মোবাইলতে চাবমিট কৰিব লাগিব চাগে।
অ মোবাইলতে চাবমিট কৰিব লাগে চব কিছুমান নেজানো অ চাই চাই আৰু সেইয় আৰু সেনেকে কৰি লওঁ উম। তোমালোকৰ এাইনমেণ্ট কেনেকে দিয়ে কলেজত দিয়ে নে মোবাইলত কৰিব দিয়ে
আমাৰো মোবাইলতে ড এন গ্ৰুপ হয়।
অ সেইটো
অ ফাৰ্ষ একবাৰ বহি দিলিহি তাৰ পিছত মানে এনেকে মোবাইলতে পি ড এফ বনাই কেনে-
উম সেইটো আজিকালি আৰু চব মোবাইলে দিয়ে দিয়াচোন যিমান যি আছে কলেজত এডমিচনো মোবাইলে। দিয়ে হয় ফৰ্ম ফিল আাপো মোবাইলে দিয়ে হয়।
অ চব মোবাইলটো নাথাকিলে নহয় আজিকালি ভালো হৈছে বেয়াও হৈছে।
অ ভালো হৈছে এতিয়া আৰু কলেজত সেইবিলাকো কৰোঁ। তেতিয়া আৰু মোবাইল দিে আৰু ভাল ভালো হৈছে দিয়াচোন যেনেকে মোবাইলত দিয় তুমাৰ ৰিচাৰ্চ কৰিব পাৰি ধুনীয়াকে আৰু কৰবাত যাব হলে টিকেট বুক কৰিব পাৰি ফ্লাইটৰ
অ সেইটো একফালৰ পৰা ভাল আৰু
উম আৰু এইফালে আজিকালি ঘৰত ডেলিভাৰীও দিব আহে লিংকট মিছ' সেইবিলাকো ভাল হৈছে।
উম ভাল হৈছে আৰু অলপ চলপ কিন্তু আগৰ নিচিনা সেইটো নাই আৰু সেইটো কাৰণে কিছুমান ক্ষেত্ৰত বেয়া।
মোবাইলে এদি বহুতৰ বেয়া হৈছে কিছুমানে ভিডিঅ' বিলাক চাই চাই। মাইণ্ডত বেলেগ বেয়া কিবা সোমাই লৈ সেনেকেও বেয়া হৈছে।
অ সেইটো এতিয়া নিজৰ ওপৰত কথা কেনেকে বস্তু
উম সৰু ল'ৰা ছোৱালীৰ কাৰণেও বেয়া হৈ হৈছে দিয়কচোন আমাৰ ভণ্টিহঁতে যেনেকে আগতে মোবাইল লৰাাই নাছিল আমিও লৰাই নাছিল। এতিয়াতো আৰু চব মোবাইলতে দি থাকে সেইকাৰণে মোবাইলতটো এনি মানে হাতত লৈয়ে থাকিব আৰু
অ নহলেও নহয় নাই এতিয়া মোবাইলতে চব খিনি দিয়ে দিয়ে আৰু কিবা নাজানিলে মবাইলতে চা পাচ মানি চাই লয়।
উম তাকয়েইতো- স মইয়ো এই কাপোৰে চাই আছিলো। ৰবা মোবাইলত পঢ়িওছো লিখিও আছো এইফালে কাপোৰো চাই আছিলো। অৰ্ডাৰ দিওঁ বোলো তাকে
আমাৰ মনো চাবমিট কৰি দিলে সেনেকৈ নাম্বাৰ পাইছোঁ।
অ সেই নেকি মোবাইলতে মানে নাম্বাৰ চাম্বাৰ দি দিয়া আৰু কলেজৰো দিয়াচোন স ফাৰ্ষট ফাৰ্ষ্ট মই কলেজ যাওঁতে মানে আৰু মোবাইল নিয়া নাছিলোঁ তাৰপিছত আৰু ক্লাছৰ কাৰণে প্ৰব্লেম হৈছিল। কোনটো ৰুমত কি ক্লাছ আছে।
অ অ অ চব মানে মোবাইলতে থকা নাই ৰুটিন চুটিন
উম আৰু মেমতেও কিবা কিবি কৰিব দিয়ে এইবিলাক ইমান বুজিয়ে নাপাওঁ মোবাইলত কি কৰিব লাগে।
নাই আজিকালি লাগেই আৰু মোবাইলটো
সৰুৰ পৰা মোবাইল পোৱাই নাছিলে না
উম
আজিকালি ল'ৰা ছোৱালীটো এই সৰুৰ পৰাই মোবাইল
চ মান পাইছে। এতিয়াতো বাপেৰে সৰুৰ পৰা জানে আমাতকে বেছিহে জানে।
আমি যে গুগল মিটত‌ কটা পাতিছ-
অ এতিয়াতো কিমান কি বাপৰে গোটেইখিনি মোবাইলত হয়ে মানে।
আমাতকে বেছি জানে এতিয়া আৰু।
তাকেতো।
তাকে।
আগতে চিনেমা টিনেমা টিকট পাতি লৈ তালেকে হললেকে যাব লাগে। তাৰ পিছত এতিয়াতো মোবাইল ঘৰতে হৈ যায় সহছে হৈছে আৰু।
সেইয়েতো আৰু মানে এতিয়া টিকেট- তু তুমি অনলাইন কাটিলে বেছি কম দেই তাতে যোৱাতকে।
অ অফলাইনত কমতে হৈ যায় অনলাইনত।
আৰু গোটেইনৰ টিকেট চিকেটটো দিয়া চোন তুমি তাতে যায় কিনে লাইন ধৰিবা কৰিবা সেটো প্ৰবলেম। লেম ইমান টাইম যায় ফ্লাইটৰ টিকেটটো- এতিয়া অনলাইন কৰিলে ডিচ্কাউন্টো পাই যোৱা যায়।
এ ইজি হৈ গৈছে আৰু বস্তুবিলাক মোবাইলৰ কাৰণে।
উম আৰু এইবিলাক কালি পৰহি মই হেৰি বনালো আধাৰ কাৰ্ড বনালো- আধাৰ কাৰ্ডটো অনলাইনে দিয়ে হৈ গৈছে এপটোৱে দি।
অ কিবা এপ আছে নহয় হৈ যায় ন নাম্বাৰ চাম্বাৰ চেঞ্জটো তেনেকে হৈ যায়।
নাম্বাৰ চাম্বাৰ তাতেই পইচা কাটি কেনে সেনেক তেই মানে চেঞ্জ হৈ যায় তেতিয়া আৰু প্ৰব্লেম নাই তাতে আধাৰ অফিচত যোৱা যোৱাই কেনে আকৌ এইবিলাক কৰা বহুত টাইমোৰ যাই গেছ।
উ হুম হুম মোবাইলত আৰু নিজে কৰিব পাৰি। একো বেছি জামেলাও নাই।
উম সেইটো। আৰু মোবাইলত মুভিও চাব পাৰি তাতে হলত যাইছো। কে যদি টাইম নাপাই পইচা নাথাকে। উম সেইতো একে ভাল আছে। এতিয়া বেছিকে তেৰ লগত কথা আৰু যদি বেছিকে চাই নিজৰ ওপৰতে খতি।
সেইটোৱে ভালকে ইউজ কৰিলেটো ভালে।
মোৰে বেয়া হৈছে ৰবা মই মানে ৰাতি ৰাতি ইমান দেৰিলেকে মোবাইল চাই থাকো দুটা দেৰটালেকে মানে চকুত বহুত প্ৰব্লেম হৈছে মোৰ এতিয়া।
অ হেতে ৰাতি আৰু চকুত মানে বেছি কৰে ন সেইটো কাৰণে পুৰা উম। ৰাতি আৰু পুৰা পোহৰটো লাগি যায় চকুত সেইটো কাৰণে বেছি হয়।
উম পুহৰটো চকুতে ধৰে নহয় সেইকাৰণে। এতিয়া বাৰু আৰু মোবাইলৰ বহুত এপো ওলাইছে যিহেদি পইচা ইনকাম কৰিব পাৰি। সেইবিলাকো ভাল হৈছে।
হুম।
জব কাৰ্ড মোবাইল দিয়ে বনাব পাৰি।
অ আজিকালি কিমান টএকজাম চেগ্জাম মোবাইলত ইউটিউবত চাই কেনে কিমানে পাছ কৰে তেনেকে।
ধৰি ল চাকৰিৰ ফৰ্ম ফিলাপেই হওক কিবা এক্জাম পঢ়াই হওক।
অঁ সেইবিলাকটো আজিকালি চব অনালাইনতে হৈ যায় আগতে দোকানত যে কম্পিটাৰত কৰিব লাগিছি এতিয়া নিজে কৰি ল'ব পাৰে।
উম কলেজত যাবও কেতি দৰকা নহ।
ভাল হৈছে আৰু বহুত খিনি।
উম। একফালৰ পৰা সেইটো বেয়া হৈছে যে আজিকালি আৰু সৰু ল'ৰা ছোৱালী বিলাকেও ৰিল বনাই থাকে সেইবিলাকত বেছিকে সোমাই। হৈছে পঢ়াৰ ওপৰ।
অ হ সেইটো হয়।
উম সেইয়ে।
কিছুমান ক্ষেত্ৰত ভাল হৈছে আৰু এ তাৰপিছতে পৰা মানে নিজৰ যটো ক্ৰিয়েটিভিটিটো ওলায় আৰু কি কৰিব পাৰে কি ভাল আজিকালিতো কিমান কণ্টেণ্ট ক্ৰিয়েটাৰ ভাব ৰে -
খন যেনকে কৈছে আৰু ইনকাম কৰিব পাৰি আৰু কিছুমানে নিজৰ মানে যি যি মানে চিক ট্ৰেট আৰু হেৰি সেইবিলাকো দেখাই দি আছে
উম এতিয়া মানে আগতেটো ইমান তেনেকুৱা সুবিধা নাছিল ন এতিয়া নিজ নিজৰ মানে কিছুমান কিমানে এনেকে ব্ৰেণ্ড খুলি লয় কিবা কৰে প্ৰমোচন কৰে
ব্ৰেণ্ড খুলি অ আগতে চাবা তোমাৰ দোকানবিলাক আছিল দোকানবিলাক ছেইল নহলেও মানে এতিয়া আমি চেলৰ লগত কথা নাছিলে আৰু এতিয়া আৰু দোকানবিলাকত আৰু কি কয় চেল কৰিব লাগিলে সেই বন বনাই দিব
অঁ সেইটোৱেই হুম এনেই ভিডিঅ' বনাই কেনে আপলোড কৰি দিয়ে তাৰে পৰা সেনেকে
উম উম পেলাইছে আৰু এটা কথা বেয়া হৈছে দিয়াচোন মানে এতিয়া আৰু দোকান-চোকানবিলাক মানে ইমান এটা চেল নহয় যোন যিটো মানে অনলাইনতে আজিকালি ব্লিংকেড
অ এতিয়াতো চব অনলাইনতে বেছি ভাগো অনলাইনৰ পৰাই মানে কিনে আৰু
বহুত ভাগে আমি ইমান আমি ইমান ইউজ নকৰো দিয়াচোন আমি কাপোৰ-চাপোৰ লাগিলেহে লওঁ
উম-উম অ কিছুমানেতো উম গোটেইখিনি বিলিংকি তাৰে পৰাই অৰ্ডাৰ দিয়ে
উম উম আৰু এতিয়া সেইকাৰণে মাৰ্কেটবিলাক লাহে-লাহে বন্ধই হৈছে মাৰ্কেট নোহোৱাই হৈছে তাকে
সেইটো ভালো হৈছে একফালৰ পৰা দিগদাৰো হৈছে
উম ভালকে ইউজ কৰিলে ভালে আৰু
উম কিন্তু এতিয়া নিজৰ ওপৰত কথা আৰু কেনেকে ইউজ কৰিব পাৰে
উম সেইটো মোৰো এ তাকে আজিকালি আৰু কাপোৰ-চাপোৰো অনলাইনতে অৰ্ডাৰ দি থাকিব লাগে ভাল সেইটোও ভাল
সুবিধা আৰু অ দোকানত যাই ইমান দোকান খুলি থকাতকে তে একেলগে চাই কেনে অৰ্ডাৰ দিলে হৈ যায় আৰু
উম আৰু দোকানত চালে দেচোন দামটো বেছি হয় সমান অনলাইনতকে সেইটো কাৰণেও এটা জলাৰ দিলে কথা নাই আৰু
খৰ পাই যে কাপোৰ ইমান টাইম চাই থাকিও লাভ নাই জল্দি আৰু হৈ যায় আৰু
উম কিন্তু এটা কথা হেৰি আৰু অনলাইন দৰে দিলে কেইদিনমান পিছত আহি পায় সেই
অঁ সেইটোৱেই অলপ টাইম লাগে আৰু সেইটোৱেই
উম সেয়ে টো হে বাকী কোৱা ভাত চাত বনালা?
নাই এতিয়ালৈকে নাই যাম আৰু
অঁ সেইয়ে আকৌ প্ৰজেক্ট হোৱা নাই ৰ'বা সেইয়ে কৰি আছো লিখি আছো লিখি কাৰণে আকৌ চাবমিট কৰি দিওঁ
অ চেট জি পিটিতটো নহয় চাগে ডাইৰেক্ট লিখি কেনে দিব
ফাৰ্ষ্ট লিখিম লিখি কাৰণে প্ৰেইজ কেইখন পিডিএফ কৰিম পিডিএফ কৰি কিনে মেমে এটা লিংক দিছে সেই লিংকটোত যাই কিনে চাবমিট কৰি দিম আৰু
আহ
তোমালোকৰ সেনেকে হয় নেকি? এ
উ
আকৌ আজিকালি আৰু হেৰি কি কয় গেম বিলাক খেলা হৈছে নহয় ল'ৰা ছোৱালী গেম বিলাক খেলাৰ পৰা বহুত বেয়া আছে
কিবা কিবি কিমান পইচা পায় কিবা পায় সেইবিলাক
অ সেইটো নহয় কিছুমান এনেকোৱা গেম থাকে মাজতে এটা গেম ওলাই যে মানে সেই গেমটোৰ পৰা মানে খেলি খেলি মানুহৰ মানে ব্ৰেইনটো বেয়া হৈ যায়। এই চাটৰ ওপৰ পৰা জাপ মাৰে কিবা দিয়ে সেনেকে গেম এটা ওলাইছিল।
অ অ সেইটো কিবা নাম আছিল পাৰ থাকিলো কিবা আছিল।
ত সেনকা আ গেম বহুত
অ মাজতে ওলাইছিল বহুত কেনে কিমান কি কেচ হৈ গ'ল।
অ সেইটোকে বন্ধ হৈছে আৰু এতিয়া তথাপি প কিবা পাবজিো এতিয়া কমিছে চাগে আগতে মানুহ বিলাকে খালি পাবজি খেলাই শুনা পাওঁ আৰু
অ ল'ৰাবলাক বেছি সেইটো মানে কিমান কি হল বাপ পাবজি ফ্ৰী ফায়াৰ
উম পাগল হৈ যায় মানুহ কি কিমান ল'ৰা কৰিছে হল পাবজি ফ্ৰী ফায়াৰত কাৰণে
আহ
ব বেনে কৰিব লাগে এইবিলাক বস্তু।
তে এটা অভ্যাসৰ নিচিনা হৈ য ন খেলি থাকোতে খেলি থাকোতে সেইটোয়ে মাইণ্ডত চলি থাকে।
উম উ সেইটো আৰু ঘৰত যদি বহিও থাকা দিয়াচোন কিনো কৰি থাকিব মোবাইল
অ সেইটোও হয় বেলেগো কামো নাথাকে মানে লাষ্ট অপচন মোবাইলটোৱে আৰু
সেইকাৰণে কাম চাম কৰিবও লাগে দিয়া চোন আৰু কাম কৰিলেও আজিকালি চবতে কম্পিউটাৰ কম্পিউটাৰ টো জানিব লাগিব। কম্পিউটাৰ শিকিব লাগিব। চবতে নেট ইণ্টাৰনেট সেইবিলাকে দিয়ে কাম হয়।
অ
দিলে মানে একোৱেই নাই আৰু
টো চব এইলাক ডিজিটলে আৰু ক'ত আৰু কি মানে মোবাইলৰ পৰাই ঘৰতে কাম কৰি। থাক
অ মোবাইলেদি ঘৰতটো কাম কৰিব পাৰি সেনেকে অফিচত নোযোৱাকে তাকে অ দিয়াত মই এইখিনি কমপ্লিত কৰি লও ৰবা চাবমিত কৰিব লাগ